কোৱা আ, ভালে আছে ভাল-ভাল-ভাল তুমি তোমাৰ কি খবৰ?
মোৰো ভাল। আছো ঠিকে।
আচ্ছা, আচ্ছা বাকী এ গৰম বহুত দিছে, গৰম বহুত দিছে। গৰমৰ কথাই নক'বা।
অহ' মই ভাবিছো ন ইমান গৰম লাগি আছে। যে মোৰ এ চি ঘৰৰ এচিটো বেয়া হ'ল হা, একবছৰ আগতে বেয়া হ'ল। তাৰপিছৰ পৰা কিনাই নাই। আৰু এতিয়াতো ইমান গৰমটো চায় মোক। লাগিছে যে এ চি কিনিবই লাগিব আকৌ, তুমি। জাননে ভাল এ চি? ক'ত প কোনটো কোম্পনীৰ এচিটো ভাল হ'ব সেইটো যে বেয়া নহয় সোনকালে আগৰ এচিটো কিহৰ আছিলে ছেম যেনিবা কিবা আছিলে হা, মানে ভালেই আছিলে কোম্পেনীটো কিন্তু বেয়া হৈ গ'ল যে হঠাৎ। বেছিদিন চলাও নাই। কিবা তাৰপিছত দেখাইছো, মানুহ আহিছে, ভাল কৰি কৈছে, আকৌ বেয়া হৈ গ'ল। তাৰ পিছত আমি গুৱাহাটীত দিছো। ইমান লাগি থকা নাই।
নগাঁওত কিনি ছা নাই একে তুমি ভাল এ চি ল'লে। তুমি ইয়াৰ ডাটা মেচিন বুলি এটা আছে লাচিত নগৰত। তাৰ পৰা তুমি কিনিব কিনিব পাৰা। ল'লে ভল্টাছ ল'ব বা নহ'লে ব্লু ষ্টাৰো ল'বা। টো এটা বস্তু মই আগতে কৈ দিছো থ্ৰী ষ্টাৰ, টুষ্টাৰ এইবিলাক চাব নালাগে। ডাইৰেক্ট লি ফাইভ ষ্টাৰ লবা।
অ' অকমান পইচা বেছি যাব, অকমান পইচা বেছি যাব। থ্ৰী ষ্টাৰৰ পৰা পাঁচ হাজাৰ নহয়, নহয়, নহয়, নহয়। বিজুলীৰ কথা নহয় আজিকালি কি হৈছে যোনবিলাক। অ' কি বুলি কয়। এচিৰ ভিতৰত যোনবিলাক কপাৰৱ কপাৰ ৱায়াৰিং বিলাক থাকে যে।
অ' অ' অ' তাম ন।
অ' তাম্বা যোনটো কপাৰ ৱায়াৰ বিলাক থাকে অ' পিতলৰ এই পিতলৰ। আজিকালি নতুন দাম কমাৰ কাৰণ থ্ৰী ষ্টাৰ কৰিব কাৰণে। এতে কি কৰি।
অ'
অকল চিংগল কপাৰ ৱায়াৰ দি এইটো কৰি আছে ঠিক আছে। এইটো কাৰণে মোক যাব। কিন্তু ফাইভ ষ্টাৰ ল'লে কি হয় দুটা দুটা কপাৰ ৱায়াৰ পাবা। এইটো হ'লে তোমাৰ লাইফ টাইম চলি থাকিব লাই টাই মানে কি ৰাফ চলিব। চল চলি যাব, জাষ্ট মেইনটেইন কৰিলে হ'ল নৰ্মেল মেইনটেইন কৰিলে হ'ল। পোৰা আৰামছে গুচি মতলৱ হৈ যাব এইটো তোমাৰ ছ ছয় চাত বছৰতো তুমি চাবই নালাগে এ চি।
অ'বহিছো, সেইটোৱেটো মানে ইমান দাম দি সেইটো অলপ বেছি দাম দিওঁ কিনি ল'ব পাৰিম। সেইটো হেৰি নাই মানে আজিকালি যে ইমান। হেৰি শুনি থাকো যে তাতে তোমাৰ এচিটো ফাটি গ'ল মানুহ চ'ব মৰি গ'ল, জুই লাগি গ'ল পোৰা হেৰিত। বিল্ডিংটো তেনেকুৱাতো ভয় লাগে ন।
অ' অ' এইটো হয়, এইটো হ'ল। তোমাৰ আউ যোনটো আউটাৰ যোনটো টো থাকে ন। কি বুলি কয়টো বাহিৰৰ যোনটো ফেনটো থাকে। এই ফেন টো যেতিয়া মতলব মেইনটেইন ভালকে নক নকৰে ন অ' ক্ৰমপেছাৰ। বুলি ক ক'ব পাৰা, আউটাৰ ইনলেট বুলিও ক'ব পাৰা। এইটো যেতিয়ালৈকে তোমাৰ তুমি এইটো কি বুলি কয় মেইনটেইন কৰি নাৰাখা মেইনটেইন মানে কি এইটো চ ফাফা ভালকে নকৰা, হা চাফা কৰ নক বছৰত হৈ যাব এটা বস্তু তুমি অ' চফক কৰি অ' লেতেৰা থাকিলে বস্তু বস্তু বিলাকো হিট হৈ যাব ন? শীত হ'লেতো এনেও গৰম বাহিৰত এনেও টেম্পাৰেচাৰ গৰম বাহিৰত ভিতৰত হিট হৈ যাব, এইটো ফাটিব পাৰাৰ চান্স আছে। এইটো কাৰণে কৈছো, বছৰে বছৰে তুমি অগৰ ৰিপেয়াৰ কৰি থাকিলে। এইটো প্ৰব্লেম কেতিয়াও নহয়।
অ' বুজিছো। সেইটোৱেতো মানুহবিলাকতো চাফা নকৰে আৰু তাৰপিছত যে ফাটি যায়। বেছি কুৰকোৰা সোৱাদ তুমি যদি এটা ফ্লেটত আছা বা তাতে বহুত মানুহ আছে না খালী তুমি অকলে নাই? ত' তোমাৰ কাৰণে বেলেগ মানুহ কিয় মানে হেৰিত হ'ব ন? তাৰ সিহঁততো হেৰি এনে এনে মৰি যাব ন যদি তোমাৰ ঘৰত যদি জুই লাগে এইটো তোমাৰ যে ওচৰত যিমান হেৰি ঘৰ আছে যিমান হেৰি আছে চব চব িব ন একেলগত যদি মানে যেনেকুৱা হয় যে মানুহে যে এটা নিজৰ মানে হেৰি সৰু জেগাত যে তিনটা চাৰিটা চিঙিদাৰ ভৰি কৰি থৈ দিয়ে তো সেইটো জেগাততোতো বেছি জুই লগাৰ হেৰি আছে ন। চানসেছ আছে আৰু আজিকালি যে গৰম গৰমৰ গৰমৰ দিন গৰমৰ দিনততো জুই লগাতো বহুত জুই লাগি থাকে। ত মই সেইদিনাই দেখি কিছু নিউজৰ যে লক্ষ্ণৌত কিবা এটা বিল্ডিঙৰ জুই লাগি গ'ল। বহুত মানুহ মছে সৰু সৰু বাচ্ছাবিলাক তাতে পঢ়িব যায়। যি মানে হেৰি আছিলে চেন্টাৰ আছিলে, তাতে মানে জুই লাগিছে। চব মৰি গল, বাহিৰত ওলোৱা জেগা নাছিলে, ত সেইবোৰ চাই আমাৰ জেতিয়া বেছি বেয়া হৈছে তো আমি কি কৰিছোঁ কুলাৰ কিনিছোঁ হাঁ। ভাবিছো যে ইমানো ইয়াতেতো গুৱাহাটীতো ইমানো গৰম নাই ত' কুলাৰ ললেও চলি যায় আৰু। ত কুলাৰ কুলাৰ লৈছোঁ হাঁ আৰু কিন্তু কুলাৰটো যে কামেই নিদিয়ে। মই মানে কলে মইতো বাহিৰত যেনেকে
অ' মই গম পাইছো। এইটো মই এটা বস্তু কৈ আছো এই যে কুলাৰ বিলাক যে থাকে ন। হেল্ল', কুলাৰ বিলাক যে থাকে ন এইেইবিলাক এইবিলাক না হিউমিডিটি জেগা যোনবিলাক আছে যেনেকে আ হল এ যেনেকে তোমাৰ ব হায়দৰাবাদ হ'ল, মুম্বাই হ'ল। মুম্বাইও তোমাৰ এইটো এইবিলাক জোগাত তুমি হিউমিডিটি য'ত বেছি আছে তাতে কুলাৰ কাম নকৰে।
য ড্ৰাই ষ্টেট আছে ন একদম পুৰা গৰম অকল গৰমে থাকে যেনেকে ইউ পি হ'ল বিহাৰ হল ছত্তছগড় হল ৰাজস্থান হল গুজৰাাত হ'ল। তাতে কুলাৰ ভালকে কাম কৰিব, এই য'ত ঝুমৰি বেছি আছে তাতে কুলাৰ ভালকে কাম নকৰে।
সেইটোৱে। সেইটোৱে মইতো তেতিয়াতো মই গম নাপাওঁ এতিয়া মই যে তেতিয়া চাই আছো তেতিয়াহে মই গম পাইছো। অঁ কুলাৰটোতো ইয়াতে কামেই নিদিয়ে একদম মানে কিবা হেৰি হয় চিট চিট চিট চিট
অ অ এইটোও কৰি থাকিব চিট চিট কৰি থাকিব একদম হয় হয়, হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল' অ' কওক। কুলাৰটোতো কামেই নিদিয়ে ইয়াতে সেইকাৰণে এতিয়া ভাবিছোঁ যে কুলাৰটো মই যেনেকৈ আনিছোঁ তেনেকৈ পেক কৰি থৈ দিওঁ আকৌ ভৰাই। সেইটো পিছত চাই ল'ম যদি কামত আহে, এতিয়া সটো এচি লব লাগিব, ত সেইকাৰণেই মই ভাল চাই আছোঁ যে এ চিৰ কোনটো মানে হেৰি ল'লে ভাল হ'ব সকাৰণে সুধিছোঁ। আৰু কিমান টানত ললে ভাল হ'ব মানে যেনেকে চোৱা মোকৌ মা দেউত তাতো ইমান এচিড মানে নাথাকে ত' মই মোৰ দাদা আছো। ত' কিমান টানৰ এচি ললে ভাল হ'ব।
তুমি আছা দাদা আছে। বেছি কিমান ৰুম কিমান এটা এটা ৰুমত লগাবা নে পুৰা? এটা তই ওৱান পইণ্ট ফাইভ টান নহ'লে হ'ল।
অ' দে'
দেৰট ললে এইটো আৰামছে তোমাৰ- তোমাৰ লগৰ হৈ যাব তাৰ বেছি ললে একো - একো ভাল মানে এচি বি, অ' বেছি লোৱাটো ফাল উল্টা তোমাৰ পইচা বেছি যাব ন'। ত ডেটন নৰ্মেল ফেমিলিৰ কাৰণে একদম ভাল আছে
সেইটোৱে ল'ম বুলি ভাবিছোঁ এতি ৰিটাৰ্ণটোৱে।
অ ডেৰটন ললে তুমি এইটো ভল্টাজৰো ল'ব পাৰা। নহলে তুমি এইটো কি বুলি ক এল জিৰ ৰো ল'ব পাৰা এল জিৰ ৰো বহুত ভাল আছে। আৰু ব্লুষ্টাৰো ব্লু ষ্টাৰতটো আছে আছে। বছ যেতিয়া এ চি ল'ব। বা কপাৰ ৱায়াৰ বিলাক ভাল পাবা। বহুতকেইটা কি কৰে ন ক' ক'পাৰ ৱায়ৰেৰ জেগাত সিহেঁতে এইটো দি দিয়ে কি বুলি কয় এলুমিনিয়ামৰ
অ'। তাম্বা সেইটোৱেইটো তাম্বা হয় আহ।
বহুতবিলাকে কি কৰে এলুমিনিয়ামৰ এইটো কটিংটো কৰি দিয়ে ভিতৰত এইটো নল'বা অকল।
উম, সেইটোৱে ভাবিছো। ত' এতিয়া এনেও অলপ দিন যিমান দিন গৰম আছে সিমান দিন থাকিব। তাৰ পিছতটো আকৌ বেলেগে ল'ম ন তাৰপিছতো এনেও নচলে থাক ঠাণ্ডাৰ দিনতো কোনেনো এ চি জ্বলায় ঠাণ্ডাৰ দিন টো এনেও এ ছি কাম নিদিয়ে।
অ', এ ঠাণ্ডা দিন এনেও এ চি কাম নিদিয়ে এই এই টো টাইমত এই ঠাণ্ডাৰ টাইমতেই এ কি বুলি কয় আউতাৰ দিন লেটটো এইটো এইবিলাক চাফা চাফা কৰি কিনে ৰাখিব লাগে তেতিয়া হ'লে কি অ' তেতিয়া হ'লে কি হয় গৰমত যেতিয়া এ চিটো অন কৰিবা তেতিয়া ল'ডটো বেছি নপৰে।
ত' মই এটা কাম কৰি মই এতিয়া এতিয়া যদি কিন কিনো এতিয়া অলপ দিনৰ পিছত কিনিম কিনাৰ পিছত এতিয়া যে মই হেৰি ইউজ কৰিম তাৰপিছত যেতিয়া ঠাণ্ডাৰ দিন আহিব তেতিয়া যেতিয়া মই বন্ধ কৰি দিম তেতিয়া মানুহ মাতি চাফা কৰাই ল'ম নহয় তেতিয়া চাগে যেতিয়া আক তিয়া আমি হেৰি গৰমৰ দিন আহিব অ' যেতিয়া গৰমৰ দিন আহিব। তেতিয়া তাৰ
তেতিয়াই মানে এইটো অ' এতিয়া ষ্টাৰ্ট হ'ব চাফা চফা কৰাই কিনে। এইটো তো আপোনাৰ দুই বছৰটো এনে থাকে কোম্পানীৰ পৰা মানুহ আহে। চব ঠিক ঠাক কৰিবৰ কাৰণে বাছ সেইটো কৰি দিলে হৈ গ'ল আৰু একো নাই।
অ', আচ্ছা অ' ত তো আচ্ছা আগৰ এ চি টো চাগে দুই বছৰ হৈয়ে গৈছিলে নেকি। মানে বেছি দিন এনে পাঁচ বছৰ হোৱা নাই কিন্তু মানে ইমান ক'ব পাৰোঁ যে সোনকালেহে বেয়া হৈ গৈছিলে বা কিবা কিবা দিগদাৰ হৈছিলে নেকি তাতে সেইটোৱে এতিয়া যি যোনটো আছিল ল'ম ভালকে চাই মেলি ল'ম চব। তাৰপিছত এটা ফ্ৰিজো ল'ব আছে আগৰ ফ্ৰীজটো এতিয়া হেভি হৈ আছে বাৰে, বাৰে বেয়া হৈ যায় সেইটো অ', চব ল'ব লাগিব এতিয়া লাহে, লাহে। কিন্তু কি কৰিম আৰু দাম ইমান বাঢ়ি গৈছে। এই বস্তুবিলাকৰ। আগতে ইমান কম, কম দাম আছিলে কিন্তু এইটোৱে।
বহুত।
এই ট চব বস্তুৰ দাম বাঢ়িছে। কি হ'ব কোনে কি কিনিব আ। বাকী ভাল ন খানা খাইছা।
অ', ভাত খাইছোঁ ভাত খাইছোঁ। আজিতো একো বেছি আঞ্জা বনোৱা নাই। আজি জাষ্ট ৰুটি। আজি ৰুটি ৰুটি খাইছো। চবজি আৰু দালি, বাচ, আৰু একো পোৱা নাই।
বেছি গৰমত খালেওতো পেট, অ'
সেইটোয়ে, মইতো এতিয়াতো একো খোৱাই নাই, কিন্তু মই বাৰটা বজাতে খাইছিলোঁ, আ, খানা খাইছিলোঁ অ', তাতে হেৰি আছিলে, ৰু দুটা ৰুটি খাইছ এটা-এটা কণীৰ হেৰি, অমলেট ভাজি লৈছো, তাৰপিছত আ চাৰ দি খাইছোঁ, দালি আজি নাছিলে আজি বনোৱাই নাই। দুপৰীয়া আজি দালি বনোৱাই নাই আমাৰ ঘৰত, অ', সেইটোৱে ত' মই এতিয়া সেইটোৱে কণী আৰু ৰুটি খাই দিলোঁ। এতিয়া গধূলি চাওঁ কি খাওঁ, এতিয়াতো নাখাওঁ চাৰিটা পাঁচট টা চাৰিটা নহয় পাঁচটামানত খাম কিবা, চিল্লা এইবোৰ বনাই ল'ম, অ'
ঠিকেই আছে, অ', অ', অ', অ', বাই।